অ অ শুনিছো আছো এনে তুমি কি কৰি আছা? অ আচ্ছা আচ্ছা চাহ পানী খালা?
চাহপানী নাই খোৱা খাম বাৰু এতিয়া। অলপ অলপ মানে তোমাৰ এনে পঢ়া পাতিয়ে কৰি আছিলো।
অ ঠিকে আছে ঠিকে আছে মোৰ মানে কি জানা মই মানে চাহ নোখোৱাকে পঢ়িবই নোৱাৰো সেইকাৰণে মই অহ চাহো খালো লগতে অকনমান পঢ়িও আছিলো বাৰু।
হয় হয় হয়।
বাকি কি তুমি কি পঢ়ি আছিলা?
মই আমাৰ ধৰি লোৱা তোমাৰ এই উপন্যাস পঢ়ি আছিলোঁ।
অঁহ এইটো এটা খুব ভাল লক্ষণ দেই কাৰণ আজিকালি আমি স্কুল কিতাপৰ সেই কিতাপকেইখনৰ বাহিৰে বেলেগ কিতাপ আজিকালি
নাযায়ে হয় হয়। কিন্তু বাহিৰা কিতাপ পঢ়াৰ পৰা বহুত মানে বহুত কথা আয়ত্ব কৰিব পাৰি আৰু বহুত ধৰি লোৱা তোমাৰ আমাৰ এই জগতখনক চিনি পাব পাৰে এইটো।
উম আৰু তোমাৰ এ মান কিবা যে এটা যে তোমাৰ এটা এটা লাইন আছিল নহয় যে তোমাৰ ব্যৱহাৰে তোমাৰ পৰিচয়।
হয় হয় হয়।
সেইটো আচলতে আমি কিতাপ পঢ়িলেহে আমাৰ ব্যৱহাৰটো ঠিক হয় নহ'লে তো আমি ৰিক্সা চাল ৰিক্সা চালকজনক আমি ৰিক্সা বুলি মাতো চব্জি চালকজনক আমি চব্জি বুলি মাতো আইচক্ৰীম আমি আইচ্ৰীম বুলি মাতোঁ যদি আমি যদি কিতাপ পঢ়ো আমাৰ কিতাপৰ পৰা যদি আমাৰ যদি জ্ঞান অৰ্জন কৰিব পাৰো মই স্কুলৰ কিতাপৰ কথা কোৱা নাই। মান বি আহ উপন্যাসেৰে তুমি যি পঢ়ি আছা মানে সেইবোৰ কিতাপৰ পৰা আমি আচলতে সেই ৰিক্সা চালকজনক আমি ৰিক্সা নহয় আমি দাদা বা ভ ভাইটি ৰ'বাচোন এনেকুৱা ধৰণৰ এটা আচাৰ ব্যৱহাৰ নিজে জন্ম পায় তুমি কি ভাবা এই ক্ষেত্ৰত?
বৌত হয় মোৰ হ'ব যে আচাৰ ব্যৱহাৰে মানুহৰ পৰিচয়।
হুম হুম।
আচাৰ ব্যৱহাৰটো ভালে থাকিলেহে মানুহৰ লগত তোমাৰ ভাল সমন্ধ এটা গঢ়ি তোঁলি তোমাৰ সেই কথাটো কিন্তু মানুহে বহুত মানুহে শিকাই কিন্তু বহুত মানে নিশিকায়ো। ইণ্টাৰনেটৰ জৰিয়তে সেই বস্তুবিলাক ধৰি লোৱা সেই বস্তুবিলাকৰ আমি অনুমানটো বিচাৰি নাপাওঁ।
উম হুম।
কিন্তু তোমাৰ যেতিয়া আমি কিতাপ এখন পঢ়োঁ বা কিতাপখনত গভীৰভাৱে সোমাই যাওঁ। ত সেই গভীৰভাৱে সোমাই যোৱাৰ ফলত আমাৰ কি হয় যে আমি তাৰ গুৰুত্বটো বুজি পাওঁ।
হয় হয় তুমি যেনেকে ক'লা গভীৰ ভাবে হয় হয়। তুম যেনেকৈ ক'লা গভীৰ ভাৱে আমি যেতিয়া কিতাপখনত সোমাই যাওঁ আমি তেতিয়া বহুত বস্তু জানিব পাৰো ঠিক তেনেদৰে আমাৰ দৈনন্দিন জীৱনত কি হয় জানানে দৈনন্দিন জীৱনত মানে কি হৈ আছে। আমি তোমাৰ আজিকালি অহ তোমাৰ আজিকালি অনলাইন হৈছেটো চব। মানে আমি চেট জি পি টি চেট জি পি টি জেমিনি আমাক মানে যিটো যিটো প্ৰশ্নৰ দৰকাৰ আছে আমি সেইটো প্ৰশ্ন সিহঁতক সুধি দিওঁ তাৰ ফলত সিহঁতে সেই প্ৰচ সেই প্ৰশ্নটোৰ উত্তৰটো আমাক ভাল ভালকে বুজাই মানে ভালকে বিৱৰি বুজাই আমাক ঠিক আছে কিন আমি যদি কিতাপখন পঢ়োঁ আমি আমি তাৰ উপৰি আমি তাতকে আৰু দুটামান কুৱেশন এনচাৰ আমি মানে দুটামান প্ৰশ্নৰ উত্তৰ আমি অধিক শিকিব পাৰিম।
হয় হয় হয়।
মই কোৱা নাই মই কোৱা নাই যে অনলাইনটো বেয়া বা চেট জি পি টি এইবোৰ বহুত ভাল প্লেটফৰ্ম তাৰ ফলত আজিকালি তাত বেয়া লক্ষণ হৈছে আমি একদিন পৰীক্ষা একদিন পঢ়ি আমি পৰীক্ষা দিব যাওঁ। ইউটিউব ইউটিউব, চেট্ জিপিটি গোটেইকেইটা অনন কৰি লওঁ, এইকেইটা মানে।
সেইটো মানে কি জানা নে নাই? চাট্ জিপিটি যোন খিন্তি দিব, আমাক লাগতিয়াল খিন্তি হে দেই। কিতাপে আমাক বিৱৰি বিৱৰণটো দি দিয়ে একেল তাৰ ফলত আমাৰ কি হয়, আমাৰ মানে ধৰি ল' কিতাপ পঢ়াৰ ফলত আমাৰ কাল্পনিক শক তিটো বাঢ়ে। তাৰ পিছত তোমাৰ আৰু গভীৰভাৱে দিয়াৰ ক্ষেত্ৰত আমি এটা বস্তুৰ লগত ৰিলেটেড কৰি বাই বাকী বস্তুখিনিতো মানে বুজি পাওঁ।
উম হু।
মানে এনেকুৱা নহয় যে তেওঁ ছে এতিয়া ছেট জিপিটিৰ পৰা যিভিনি সোধাৰ লগে লগে বস্তুখিন্তি এট টা এটা ফৰ্মতে দি দিব। হয় এ কুৱেশন কুৱেশনৰ এনচাৰটো ধুনীয়া গঠনত দি দিয়ে। সেইটো তেওঁলোকক মানে মানিব লাগিব কি ন্তু তোমাৰ কিতাপখন, যেতিয়া আমি পঢ়িম
উম।
বা গভীৰভাৱে সোমাই যোৱাৰ ফলত মানে, এটা বস্তু ডাইৰেক্ট তেওঁলোকে এটা বস্তুৱে নিশিকায়। বাকী এটাৰ পৰাই মানে বহুত ৰিলেটেড কৰি কৰি বহুত দীঘলীয়াভাৱে আমি শিকিব পাৰোঁ।
হয় হয়, ঠিক কৈছা। আৰু তুমি বা পঢ়াইনে এতিয়া?
বাতৰিকাকত পঢ়োঁ মই।
অ' অ' এইটো খুব ভাল লক্ষণ। কিন্তু আজিকালি কি হৈছে জানানে? আজিকালি তোমাৰ ইণ্টাৰনেট টো হোৱাৰ পিছত, আমি বাতৰিকাকত নপঢ়ো। আজিকালি তোমাৰ তুমি ইনষ্টাগ্ৰামটো অ'পেন কৰিবা, তাতেই বিভিন্ন ধৰণৰ পেজ আছে। মই কোৱা নাই সেইবোৰ পেজ বেয়া বুলি, কিন্তু সেইবিলাকে আমাক কি ক্ষতি কৰে মই তোমাক সেইটো বুজাই আছোঁ। সেইবিলাকে আমাক ডেইলি আপ দেত দিয়া। সেইবিলাক আমাক দৈনন্দিন জীৱনৰ কিছুমান ঘটনা যিহেতু জনাই, ত' সেইবোৰ পেজ বহুত ভাল। এনেই তোমাৰ অযথা কিছুমানে তোমাৰ আজিকালি কন্টেন্ট বনাই, তাতকেতো বহুত গুণে ভাল এইবোৰ পেজ।
হয় হয় হয়।
সে সেইবিলাক তোমাৰ ৰাতিপুৱা অ'পেন কৰাৰ ল লগে তোমাৰ এতিয়া গুৱাহাটী প্লাছ, তাৰ পিছত আ এছাম এছাম নিউজ, আইলাভ আইলাভ আছাম আইালাভ গুহাটি এনেকুৱা কিছুমান পেজে মানে আমাক মানে দৈনন্দিন জীৱনত কিছুমান জ্ঞান দিয়ে। কিন্তু কিন্তু আমি কি হয়, হ' কি হয় হা!
উম, যথেষ্টখিনি জ্ঞানেই দিয়ে কিন্তু, যিত টো আমি মোবাইলত পাওঁ, তাতকে যেন আমি নিজে পঢ়ি কিন্তে আমাৰ যেতিয়া বাতৰি কাকতখন পঢ়িম, বা তাৰ শব্দবিলাক আমি উচ্চাৰণ কৰিম, তেতিয়া আমাৰ সেই বস্তু স্তুবিলাক মনতো ৰৈ যায়।
হয় হয়। তাৰ ফলত মানে কি হয়, তুমি নিজৰ হয়, তুমি নিজৰ দৃষ্টিশক্তি হেৰুৱাব লগা হয়, মোবাইলটোত এইটোৱে।
উম আৰু কিতাপ চিতাপ, কিতাপ চিতাপ যেতিয়া পঢ়ি থাকিম নহয়, তেতিয়া মন পাতি বিলাকো ভালে থাকে।
হয় হয়, ভাল থাকে। তাৰ পৰা আমি বহুখিনি শিকিব পাৰো আৰু তা আৰু তেতিয়া তুমি এই বস্তুটো কিতাপৰ বস্তুটো নিজে, তুমি তেতিয়া মানে, অ' কি বুলি ক'ম! প্ৰতিচ্ছ ছবি বিলাক যেতিয়া তুমি তোমাৰ চকু দুটাত ভাহে, ভাহিব নহয়, তেতিয়া মানে তাত বেলেগ এটা অনুভৱ হয়।
হয়, মানে মানসিকভাৱে কল্পনাও কৰা যায় সেই বস্তুটো। যেতিয়া তোমাৰ চাবা আমি এদান ইয়া কিতাপ এখনত পালোঁ যে, ইমান ধুনীয়া মানে অউ ইমান ধুনীয়া ৰাতিটোত চন্দ্ৰটো সু মানে, কি ধুনীয়া পোহৰেৰে জিলিকি আছে। সেই কথাটো আমি পঢ়াৰ লগে লগে তেতিয়া আমাৰ মনতে মানে কি আহি যায়, মনৰটা মানে কাল্পনিক শক্তি এটা আহি যায়, যে চন্দ্ৰটো এনেকুৱাকে চকুৰ আগত ভাঁহি উঠে মানে।
উম, ঠিক কৈছা।
তে, সেই বস্তুবিলাক যেতিয়া আমি মানে ধৰি লওঁ, কল্পনা কৰি কৰি চাম। ত' তাৰ ফলত আমাৰ মানসিক শক্তিটোও ভালে থাকে। মানে ধৰি লওঁ, সহজ ভাৱে বুজি পোৱাতো সহজ হয়। তাৰপিছত তোমাৰ চিন্তাধাৰাটোও ভাল হয় আমাৰ।
হয়, ত সেইটোয়ে তোমাৰ যেতিয়া তুমি কিতাপ পঢ়িবা তোমাৰ অ অবজাৰ্ভেশ্যন পাৱাৰটো বা লক্ষ্য কৰা শক্তিটো বহুখিনি বৃদ্ধি পায় তাৰ ফলত তাৰপিছত আমি বহুখিনি বস্তু বা বহুখিনি সিদ্ধান্ত আমি আমি মানে ল'বলৈ সেই ইমান খিনি সময় নালাগে তুমি তুমি এ চাবা এজন অশিক্ষিত ব্যক্তি এজন শিক্ষিত ব্যক্তি মাজৰ পাৰ্থক্য এইটোৱে এটা এটা প্ৰধান পাৰ্থক্য পাৰ্থক্যটো বহুত আছে কিন্তু এটা প্ৰধান পাৰ্থক্য মই যদি তোমাক আঙুলিয়াই দিব বিচাৰো তেনেহলে এইটো হব সিদ্ধান্ত লোৱা মানে প্ৰক্ৰিয়াটো চাবা কোনে থাকে কোনে কেনেদৰে সিদ্ধান্ত লয়, এজন-এজন অশিক্ষিত ব্যক্তিয়ে কি কৰে এজন অশিক্ষিত মানে যোনে মানে কিতাপ চিতাপ নঢ়ে অকল অকল স্কুলৰ কিতাপ কেইখনেৰে জ্ঞান আছে তেওঁলোকে কি কৰে, কাষৰ মানুহ ঘৰে যদি ফ্ৰিজ কিনিছে বা কাষৰ মানুহ ঘৰে যদি ৱাশ্চিং মেচিন কিনিছে ময়ো কিনিম। মানে মানে কম্পিটিশন মানে তাৰে ঘৰৰ মাজতে। কিন্তু তোমাৰ শিক্ষিত ব্যক্তিয়ে কেতিয়াও এইটো নকৰে শিক্ষ শিক্ষিত ব্যক্তিয়ে আহ, মানে ৰখি থাকে যে যেতিয়া সামৰ্থ বনাম তেতিয়া ল'ম কিন্তু কিন্তু অশিক্ষিত ব্যক্তিয়ে লগা হলে লোনেই ল'ব, লগা হলে লগা হলে তোমাৰ অ, সুততে ল'ব বস্তু মানে ল'বই মানে। ই এম আই ই এম আই ভৰিব লগা হলে সেনেকুৱা পৰিস্থিতি মানে সেইবোৰ দেখিবলৈ
বৰ্তমান সময়ত আমি বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে বহুত মানুহে ধৰি লোৱা বন্ধন হওক বা ই এম আই হওক, বা বহুত হেৰিত মানে পইচা লৈ কিন্তু ধৰি লও বস্তু বাহিনী কিনে, ত' আমি অনুভৱ নকৰোঁ যে আমি বহুত তললৈ নামি আছোঁ সেই ক্ষেত্ৰত।
হয়।
আমি কিন্তু ভাবো আমাৰ বস্তু বাহিনী হৈ আছে ধৰি লও বন্ধনৰ পৰা আমি ইমান পইচা পাই আছো বন্ধন লৈ কিনে তাৰ পিছত তোমাৰ ধৰি লোৱা ই এম আই ত আমি কম পইচাতে পাইছোঁ,
হুম।
লাহে লাহে দি থাকিম কিন্তু সেইটো নহয়। পাৰিলে সদায় আুমি ডাইৰেক্ট নগদ ধনেৰে কিনিব লাগে। বা কেচ পইচা লৈয়ে কিনিব লাগে।
তোমাৰ তিনি কিবা এটা চাৰ্জ বেছিকে যায়হে তোমাৰ যদি ভালকে হিচাপ কৰিছোৱা।
আহ, হয়।
ত তেনেকুৱা ধৰণৰ কথা বাকি তুমি কি উপন্যাস পঢ়ি আছিলা?
মই তোমাৰ অনুৰাধা ধৰ্ম পূজাৰীৰ যোনখন নিৰিব ব নাহৰৰ নিৰিবিলি চা বুলি। এইখন বহুত এখন বহুত ভাল উপন্যাস মানে সেইখন পঢ়িলে তোমাৰ কি হয়, ধৰি লওক কলেজৰ জীৱনৰ এটা মানে বহুত ডাঙৰ অনুভৱ এটা পাব পাৰি। এ চাবা এতিয়া আমি আমি যদিও মহা বিশ্ববিদ্যয়ালয়ত পঢ়িব গৈছো। বিশ্ববিদ্যালয়ত আমি যাব লাগে গৈছো পঢ়িব লাগে পঢ়িছো কিন্তু বিশ্ববিদ্যয়ালয়ত পঢ়াৰ যিটো আমাৰ মানে অনুভৱ সেই অনুভৱটো আমি নিজে ধৰিলওঁক কল্পনাও কৰিব নোৱাৰোঁ কিমান ধৰিলওঁ ইমান এটা মানে সুখ অনুভৱ কৰিব নোৱাৰো আমি, যেতিয়া আমি সেই উপন্যাসবোৰ পঢ়িম
উম।
যেতিয়া আমি সেই উপন্যাসবোৰ পঢ়িম ভালদৰে। টো পঢ়া পিছত আমাৰ যিটো আমাৰ চোৱাৰ দৃষ্টি। সেই দৃষ্টিটো সলনি হৈ যায়।
আচ্ছা।
ধৰিলওঁক কলেজত যোৱাৰ লগে লগে তোমাৰ যিটো আমি প্ৰথম খোজটোৱে দিওঁ ন তেতিয়াৰ পৰা আমাৰ সেই অনুভৱটো আহি যায় যে কলেজীয়া জীৱন এটা কেনেকুৱা জীৱন মানে।
উম, বুজিছোঁ।
বা বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ এটা অভিজ্ঞতা সেই বস্তুটো এতিয়া বৰ্তমান চাবা, এতিয়া বৰ্তমান ত' বৰ্তমান সময়ত বিশ্ববিদ্যালয়ত তোমাৰ মানে, বহুত জেগাত একো নায়েই প্ৰায়। নিজৰ প্ৰতিভাৰে খোৱাৰ পৰা একো নাই বা মানে, তোমাৰ আনন্দ কৰাৰ বাবে একোৱেই নাই। কিন্তু, কিছুমান ইউনিভাৰ্চিটিত এতিয়াও আছে যে আহ, ক্লাছ কৰলাক, ক্লাছ কৰলাক ধুনীয়াকে। ক্লাছ-শ্লাছ কৰি ধৰি লওঁক, কিছুমানে বাঢ়ি বজালে। কিছুমানে ঢোল বজালে, বা কিছুমানে ধৰি লোৱা গীতাৰ বজালে। ইটো মানে সেই, যেতিয়া আমাৰ মানে, জিৰণি টাইম দিয়ে। বা লেজাৰ হওঁক লেজাৰৰ সময় হয় তেতিয়া। কিছুমান এনেকুৱা এতিয়াও বৰ্তমান সময়ত এতিয়াও, এনেকুৱা এনেকুৱা মানে প্ৰতিভাশালী মানে ষ্টুডেন্ট আছে। ত'তেওঁলোকে নিজৰ প্ৰতিভাটোক বা নিজৰ আনন্দৰ বাবে তেওঁলোকে ইউনিভাৰ্চিটিত ধৰি লওঁক, গীটাৰ বজালাক, ঢোল বজালাক, বাঁহী বজালাক বা কিছুমানে গান গালা। সেই অনুভৱটো লয়।
হা।
কিন্তু বহুতৰ ধৰি লোৱা বিশ্ববিদ্যালয়ত সেই, অনুভৱটো এতিয়া বৰ্তমান নাই। আগতে আছে যে, এতিয়া বৰ্তমান সময়ত কমি আহিছে।
হয়-হয়। বৰ্তমান সময়ত মই কৈছো কি তোমাক যে, বৰ্তমান সময়ত এই ইণ্টাৰনেট জগতটোৰ কাৰণে বহুত বস্তু হেৰাব লগা হৈছে। বা মই কোৱা নাই যে ইন্টাৰনেটটো বেয়া। ইণ্টাৰনেটত সেইটো এটা বেলেগ দুনিয়া। ইণ্টাৰনেটটো তোমাৰ মই সঁচা কৈছো নাই এইটো এটা বহুত বেলেগ দুনিয়া। মানে তাত তুমি ৰাতি ইন, ইণ্টাৰনেট মানে এনেকুৱা এটা-এটা প্লেটফৰ্ম, যিটো নেকি তোমাৰ মানে সময় অনুযায়ী বেলেগ-বেলেগ চলি থাকে। এতিয়া-এতিয়া -এতিয়া আমাৰ চোৱা, আমাৰ আমাৰ এতিয়া ইণ্ডিয়াত তোমাৰ ৰাতি মানুহ বিলাকে শুুৱে। কিছুমান কি কি কিছুমান ঠাইত আকৌ, মানে কিছুমান ঠাইত মানে, চব-চব জেগাতে ঘূৰে মানুহ হয় নে নহয়। এটা-এটা-এটা টাইম লাগে কিছুমান। আমাৰ ইয়াত ৰাতিপুৱা হ'লে তাত হয়টো ৰাতি হয়। এনেকুৱা টাইমত কিছুমান সময় নিৰ্ধাৰিত কৰা আছে। কিন্তু তুমি অনলাইনট কিছু এনেকুৱা প্লেটফৰ্ম পাবা, গোটেই উৰা ৰাতিটো চলি থাকে। ত' সেইটোৱে। বাকী মইওঁ বাৰু তোমাৰ কিতাপ পঢ়ছিলো দিয়াচোন। তোমাৰ তুমি চাগে, শুনিছা চাগে, বকুল ফুলৰ দৰে দক
অ', অ', অ', অ', শুনিছো-শুনিছো মই সেই সেইখন কিতাপ পঢ়িবলৈ বিৰাট ইচ্ছা আছে। কিন্তু মই পোৱা নাই কিতাপখন।
অ, পঢ়িবা-পঢ়িবা। মোৰ মানে খুব প্ৰিয় মানে, লাইফত মই জীৱনটোত দুখন কিতাপেই পঢ়িছোঁ। তোমাৰ খৰা ফুল। আৰু বকুল ফুলৰ দৰে। বাত বিশেষ একো মই আজিলৈকে পঢ়া নাই বাৰু। কিন্তু মই মোৰ এই দুখনৰ ভিতৰত মোৰ ডক্টৰ মৃণাল কলিতাৰ, সেইখন মোৰ খুব প্ৰিয় বকুল ফুলৰ দৰে। পঢ়িবা তুমি।
আৰু-আৰু মোৰ এখন পঢ়িবলৈ ইচ্ছা আছে কি জানানে? ইন্দ্ৰাণী শৰ্মাৰ যোনখন আছে অৰ্ণৱৰ, আস্থা। সেইখন উপন্যাস পঢ়িবলৈ বিৰাত ইচ্ছা আছে।
আচ্ছা আৰু তোমাৰ অনুৰাধা শৰ্মা পূজাৰীৰ, তোমাৰ কিবা এখন আছে। তোমাৰ হেইখন চিনেমাৰ ওপৰত কিবা এখন আছে। মই ভালদৰে নাজানো। নাজানিম বাৰু। অ, বাৰু আজিলৈ এৰিছো কি কিতাপ মহত্ব বহুতখিনী বুজিলো তোমাৰ পৰা।
হয়-হয়। মই বুজিলোঁ তোমাৰ পৰা বহুতখিনি পালোঁ বাৰু। ধন্যবাদ আকৌ লগ পাম বাৰু হ'ব। উম-উম।